অ নমস্কাৰ দাদা মই তোমাৰ এই লাইটৰ কাম এটা আছিলে তাকে কৰি আহিছো তুমি
এ মই এনেই ঘৰতে খেলি পেলাই মাত্ৰা আহিছো
অ তুমি খেলাও ন কি খেলা তুমি নাই নাই মই খেল অ মই খেলা ধূলা ইমান নকৰো বাৰু অ আগতে ভলীবল খেলিছিলো আজিকালি তোমাৰ এই লাইটৰ কাম চাউণ্ডৰ কাম এয়া কৰো
আহ
অ তাকে এই তোমালোকৰ গাঁৱত যে ফাংচনখন আছে যে
অহ
এ সেইখন চাউন কাক দিছে?
চাউন তোমাৰ এই বুলি কয় ভাস্কৰ বুলি কোৱা লৰা এটাক।
অঁ ভাস্কৰ বোলা কতো ন? অ আৰু যে লাইটটোতো এতিয়ালৈকে ঠিক হোৱা নাই?
সেইটো ঠিক হোৱা নাই।
অ মোৰ তেনেকুৱা লাইট আছিলে, তুমি যদি ফাতা কমিটিৰ লগত পাতিব পাৰিলা হয়। কম দামতে কৰি দিলো হয়।
অ এনেই কিমান মান হ'ব, কিমান মান বাজেট?
ন বাজেটটো মানে তোমাৰ এতিয়া তোমালোকৰ ষ্টেজটো অলপ ডাঙৰ আছেতো আৰু ধৰ আমাৰ কৰ্মচাৰীও যাব তোমাৰ, চাৰিজন যাব গতিকে মিলাই কৰি মানে পোন্ধৰ হাজাৰত কৰি দিলো হয় আৰু।
পোন্ধৰ হেজাৰ।
মানে এইবাৰ তোমাৰ বি এছ এমৰ চাৰ্ফি তোমাৰ পাছযোৰ আনিছো ন সেইবোৰ
অ সেইটো গম পাইছো।
অ সেইটোয়ে।
অ তোমালোকে এনেই হেৰি ৰিলে এনে তোমালোকে মানে ইয়াতকৈ বেছিকৈ লোৱা?
অ আমি বেছিকৈ লওঁ কিন্তু আমাৰ ঘৰৰ পৰা অলপ ওচৰত ন সেইটো কাৰণে অকমান মিলাই কৰি বোলো কৰি দিও আৰু এতিয়া ধৰ তোমাৰ লগত তাত কৰিলে মই এ চাইডৰ তোমালোকৰ যোনখন ইফালৰ গাওখন আছিলে চাপৰি, চাপৰি পিছৰ গাওখনে সেইখনতো ধৰ প্ৰগ্ৰেমটো ন যদি ভাল হৈ যায় সেইটো কাৰণে মোৰে লাভ হ'ব, অ। তুমি মিলাই এ দিয়া তোমাক মই কমিশ্যন দি দিম।
অ তুমি কিবা এটা মোক উলিয়াই দিবা আৰু।
হব' মই তোমাক পইচাটো টেনচন ল'ব নালাগে মই তোমাক উলিয়াই দিম তুমি খালি মিলাই দিবা হা?
অ, এনে তুমি এতিয়া কি কৰি আছা? পঢ়া শুনা
পঢ়া শুনা মোক নাই মই পঢ়া -শুনা মানে তোমাৰ এই দুবছৰৰ আগত ডিগ্ৰী কমপ্লিট কৰিলো।
আহ।
অ এতিয়া তোমাৰ নিজৰ চাউণ্ডৰ লাইটৰ বিজনেচ আছে।
অ।
অ।
তোমালোকৰ এনেই চাউনডৰ এইটো নাম কিবা নাম আছে নাই?
কোনা আমাৰ? আমাৰ তোমাৰ আছে এ মানে তোমাৰ এই ভগৱানৰ পতে ৰাখিছিলো তোমাৰ ভোলা আহ চাউল বুলি
অ আচ্ছা, ভাল আছে নামটো।
অ নামটো ভাল মানে আগতে হিৰক চাওন আছিল কিন্তু ভোলাটো মানে ভাল লাগিলে সেইটো কাৰণে দিছো ভোলা চাওন বুলি।
অ আচ্ছা।
অ তাকে এই আৰু তুমি যদি লাগে মোক কন্টেক্ট কৰিবা। নাই চাহ খোৱা নাই ফ্ৰেছ হৈ আহিছো তাকে খাম আৰু লাহেকে। মানে মই চাহটো ইমান খোৱা নহয় গেছ মাৰে তাকে সেইটো কাৰণে কফি খাওঁ।
অ আচ্ছা, দামী মানুহ আৰু।
আমি তেওঁ অলপ খাওঁ আৰু
অ এনে পইচা আচ্ছা আচ্ছা।
অ তাকে।
এইটো কি আছিলে হেৰি মই চাহ খালোঁ।
অ কিহেদি খালা?
চাহৰ লগত বিস্কুট ভুজিয়া।
অ কি মেৰিগ'ল্ড বিস্কুট নে
মেৰিগ'ল্ড, পাৰলেজি
অ অ ঠিকে আছে দিয়া। মানে খৰচটো কমে ন তেতিয়া তুমি ধৰ সেইটো দামী বিস্কুট এটা খাই লাভ নাই হয় তোমাৰ চোৱা হা মে অ মেৰিগ'ল্ড বা পাৰলেজি তুমি দছ টকা দি আনিলা বেলেগ বিস্কুট এটা ত্ৰিছ টকা হয়নে তুমি যদি এদিনত অ এদিনত যদি তুমি ধৰ সদায় যদি এপেকেট এপেকেটেই লাগি আছে বিস্কুট তোমাৰ লগত দছ টকাকে ন তুমি ধৰ এতিয়া ত্ৰিশ টকীয়া বিস্কুটটো আনিলেও এদিনতে খটম কৰি দিয়ে চাগে ঘৰৰ মানুহ হয় নে। অ অ তাৰপিছত এতিয়া তুমি যদি ধৰ দছ টকাটো খালা তেতিয়াহ'লে দছটকীয়াটো যদি খালে তোমাৰ কিমান যাব মাহেকত তিনিশ টকা এটা হয়নে। কিন্তু তো তোমাৰ কিন্তু তোমাৰ এইটো কি বুলি কয় সেইটোৱে চোৱা তি তিনি ত্ৰিশ টকা যদি তুমি বিস্কুটটো আনা এতিয়া বিশ টকাকৈও টো বাচি আছে এদিনত যদি বিশ টকাকৈ বাচে তেতিয়া তুমি ছশ টকা পাই আছা।
অমহ, অ সেইটোৱে টো
অ সেইটোৱে তেনেকে ঠিক অ সেইটোৱে ঠিকে কৰি ছা মোৰ সেইটোৱে এইটো কাৰণে তোমাৰ কফিটো মানে দামী কফিটো নাখাওঁ দুটকীয়া টো খাওঁ মানে তোমাৰ পানী মিলাই পেলাই এ এপেকেটে মানে মই তিন দিন মান চলাওঁ আৰু দুটকিয়া
অহ
অ সেইটোৱে তাকে এয়া বাকী শুনানা মোক মানে এনেকুৱা গাড়ী এখন লাগিছিল হা মানে তোমাৰ এ জি টি ইন্টাৰচেক্টৰ কিবা এখন হ'লে হ'ল
অ অ কি চেকেণ্ড হেণ্ড ল'বা নেকি
নাই নাই ছেকেণ্ড হেণ্ডে ভাবিছোঁ মানে তোমাৰ বি এছ ফ'ৰ হ'লে বেছি ভাল হয়। অ তুমি মিলাই দিব পাৰিবা নেকি
মই এনেকুৱা চিনাকি মানুহ বোৰতে এটা আছিলে। সি বাইকখন বিক্ৰী কৰা কথা আছিলে।
মোৰ তোমাৰ আমাৰ গাঁৱৰে তুমি খাহীক টো চিনি পোৱা।
অহ
খাহিক মই সুধিলোঁ তাৰপিছত আকৌ দালিমকো সুধিলোঁ সিহঁতৰ তাত নাই বোলে দেই ষ্টকত সেইটো কাৰণে এতিয়া মানে মোক ইমাৰজেঞ্চি লাগিছিলেই
অহ
সেইটো কাৰণে আৰু তুমি যদি পাৰা হেৰি কৰি দিবা।
এনেই বেলেগ বাইক লোৱা ধা ধান্দা নাই নে সেই দুখনেই
এই দুখনে এনেই তোমাৰ মানে মোৰ টো জানা আগতে বি এম ডব্লিউৰ এছ থাউজেণ্ড আৰ আৰ খন আছি ছিলে এইখন বেচাৰ পিছত মানে এতিয়া তোমাৰ এই নিঞ্জা খনে বহুত তেল খাই জানা। সেইটো কাৰণে অলপ দিগদাৰ তুমি যদি হেৰি কৰি দিব
কি নিঞ্জাখন বিক্ৰী কৰিবা নেকি, আহ
নিঞ্জাখন মানে মোৰ নিজৰ
আহহ আহহ হেল্ল' অহ অহ
সেইটোৱে
অ অ হ'ব দিয়া
অ তুমি জনাবা মোক কেতিয়া কি এনেকুৱা হয় বাকী তোমাৰ লগৰ যে গাঁৱত যে নতুনকৈ যে এই বি এম ডাব্লিউ এম ফাইভ কাৰ এখন যে লৈছে যে
অ অ অ অ সেইকাৰনেক
অ সেই দাদাজনৰ লগতো মই কথা পাতিছিলো বাৰু
অ
অঁ তাকে মানে এ চাই দিম বুলি কৈছে এতিয়া কি বা হয় আৰু
অ
অ এতিয়া শুনা না তোমাল লগৰ তাত এই লোকেল মুৰ্গী কোনোবাই বেছে নেকি
লোকেল মুৰ্গী অ আমাৰ ঘতে আছিলে
তোমালোকৰ ঘৰত কিমানকে বেচা
মই তোমাৰ ছশ টকা হেৰি কেজি
অ মানে তোমাৰ মই সেইদিনাখন চাৰিশ আঠচল্লিশ টকা দি পেলাই এটা মুৰ্গী আনিছিলো তাৰপিছত তাৰিত মানে কি হ'ল এ তোমাৰ এইখিতে মানে লেকটো গুৰিতে তোমাৰ সেই মানে পলু টাইপৰ মানে পোক থকা
অ আচ্ছা এই পোকে হেৰি বেমাৰ ধৰিলে
বেমাৰ ধৰিলে সেইটোৱে মানে বেয়া এতিয়া তোমালক এটা ভালনে
আমাৰ কেতা পুৰা গোপাল গোপাল লেগ পিচ চেগ পিচ আছে পৰা শ্লিম ফিগাৰো আছে
অ মানে মোৰ জিৰ' ফিগাৰ হোৱা হয় বেছি ভাল লাগিলে হয়
লাগে নেকি যা
তুমি মোক যদি তেনেকে মুৰ্গী মানে মই মুৰ্গী বিজনেচ এটা খুলিব এই কৰিছিলো আৰু শুনা না আমাৰ মানে ঘৰত পিছফালে মানে তোমাৰ চৌবিশ বিঘা মান মাটি আছিলে হা তাত মানে এনে গোটেই ঘা চা গজি গজি চুৰটো আহি বাঁহ লয় সেইটো কাৰণে ভাবিছিলোঁ তোমাৰ এই গাহৰি আৰু খাহী ছাগলী কেইটামান পোহো খাই থাকিব ঘহবোৰ ন গৰু ভাবিছিলো তেনেকুৱা অ ডিচিশন তাকে মানে মই গাঁৱৰ মানুহখিনিও কলে এতিয়া তোমাৰ তেনে অ সেইটোৱে মানে পাৰ্টনাৰশ্বিপ কৰি পেলাই আধা তোমাৰ আধা মোৰ মানে ধৰ মই কি ভাবিলো এতিয়া ধৰ তাত পোক চোক খিনি প্ৰথমতে হ'ব ন সেইটোত ধৰ মুৰ্গীটোৱে আৰু গাহৰিটোৱেটো যদি তুমি দি দিয়া হয় গৰুৱে ছাগলীয়ে মই দি দিলো হয় তাৰপিছত ধৰ পিছত বেচা কিনা সেইটো সময়ত আমি মিলাই ল'লো হয় আৰু
আহ
অ সেইটোৱে তে কি ভাবিব পাৰি নে কথাটো
আহব পাৰিব আৰু কিমান মান এনেই এটা ভাগত পৰিব পইচা
এটা ভাগত তোমাৰ শুনাহে আজি কালি গাহৰি তোমাৰ কেজি চাৰিশ পঞ্চাশ চলি আছে আমাৰ ইয়াত
অঁ
অ যে চাৰিশ পঞ্চাশ যদি হৈ আছে তেতিয়াহ'লে অলপ দাম পৰিব
আহ আচ্ছা।
তাৰ পিছতে আমি হেৰি কৰিব পাৰিম আৰু।
মানে ধৰ তোমাৰ কিমান মাহে মানে লোকচান নাই মানে মানে শুনিছা লোকচান নাই
অঁ লোককচান নাই সেইটোতো
এ এইটো কি বুলি কয় লাভেই আছে
অঁ
অঁ সেইটো কাৰণে এতিয়া কি কৰা যায় মই বাৰু তোমাৰ লগত কথাটো পাতিম বাৰু
অঁ
অঁ তোমাৰ লগত মই কথাটো পাতিম আহ ঠিকে আছে তেতিয়াহলে মানে তুমি খালি মোক জনাবা হা কেতিয়া কি হয়
অঁ হ'ব হ'ব এ কথা এটা শুনাচোন হেৰি কি আছিলে হেৰি মই মানে ভাবিছিলো ফিচাই খুলিম বুলি।
অ অ
তাৰপিছত ফিচাৰীটো তুমি মুলগত খুলিবা নেকি সেই গাহৰি চাহৰি মানে অলপ বেছি পইচা গুচি যাব নি
অঁ অঁ গম পাইছো ফিচাৰীত টো মইয়ো ভাবি আছিলো তাত তোমাৰ ধৰ পামপ্লেট, ডলফিন মানে বৰালি চৰালি এই বোৰ দিলোঁ হয় অঁ তাৰ পিছত সেইটোয়ে মানে মোৰ লগৰ মানে এটা ল'ৰা আছিলে তোমাৰ চিনি প বা এ গটোৱা বুলি সিও খুলিম বুলি কৈছিলে অঁ এই বুলেট এখন যে আছে কোলা কালাৰৰ
আচ্ছা আচ্ছা গম পাইছো।
অঁ সিওঁ খুলিম বুলি ভাবিছে তাৰপিছত সেয়াই তাকে আমি কথাখিনি পাতি খুলিব পাৰো ন। অঁ মই তেতিয়াহ'লে তোমাৰ লগত ভালকে কণ্টেক টো কৰো তোমাৰ লগত মোৰ লাভেই হ'ব তেতিয়াহ'লে কাৰণ আজি কালি টো এনেই কৰি লাভ নাই ন চব পইচাতে চলি আছে পইচা থাকিলে চব আছে পইচা নাই। একো নাই অঁ এতিয়া তোমাক এতিয়া যদি ছোৱালী এজনিও তোমাৰ যদি ভাল গাড়ী লৈ যোৱা তেতিয়াহে চাব তুমি যদি এনেকে ভাল কৈও যদি গাড়ী তো তোমাৰ ডিফাৰেঞ্চ আছে তুমি যদি গ্লেমাৰখন লৈ যোৱা তেতিয়া নাচাই আকৌ তুমি তাত যদি বি এম ডাব্লিউ বা তুমি নি্নজা এখন লৈ যোৱা তেতিয়া চাব হয় নাই
অঁ সেইটো হয় বাৰু দিয়া আজিকালি চব পইচাই পইচা চাই খেলা আৰু
তুমি হবলে সেইটোয়ে আৰু বাকী এট এনে বা তোমাৰ লগত বাৰু ভালে লাগিছে এইখিনি ডিচকাচ কৰি লৈ পেলাই আমি কেতিয়া হয় কথা কথাতো পাতিম বাৰু দিয়া। মানে ভাল কে এদিন অ লগ হৈ পেলাই আমি বিজনেচটোৰ কথা পাতিম মানে আৰু শুনা না আমাৰ গাঁৱ গুৰিত তোমাৰ মানে ব্ৰইলাৰ দোকান নাই হা সেইটো কাৰণে আমি ব্ৰইলাৰ দোকান দোকান এখনতো খুলিব পাৰোঁ।
অ আচ্ছা ব্ৰইলাৰ তোমাৰ এনে মই কাটিব চাটিব নাজানো কিন্তু।
নহয় নহয় মই তুমি ধৰ এই গৰম পানীত গুচাই কৰি দিলা মই তোমাৰ কাটি কৰি দিলো
অ
অ তাৰপিছত এই হেৰি ব্ৰইলাৰ তোমাৰ সস্তাত চলি আছে এই লিহু গাওঁ যে
আহ
লিহু গাঁৱত সস্তাত চলি আছে লিহু গাঁৱৰ পৰাই লৈ আহিম তাৰপিছত আমি ভালকে হেৰি কৰি দিম আৰু।
অঁ অ
অ অ আৰু লগতে মোৰ মানে এ নাৰি কলৰো বিজনেচ আছিল হা কাবাক যদি এতিয়া গৰম পৰিছে তুমিতো জানা কেনেকুৱা গৰম নাৰিকল চাৰিকল লাগিলে তুমি ক'বা শুনিছা নে অ অ তাকে কে তুমি মোক কবা ভালকে হ'ব বাৰু আমি পিছত কথা পাতিম ন এতিয়া মানে মোৰ এইটো কি বুলি কয় এ এনেকুৱা মুৰ্গীৰ কথাটোতে এতিয়া মানে মই যাওঁ অলমান অ অ তাকে পিছত কথা পাতিম তে তেতিয়াহ'লে হ'ব দিয়া ন। অ অ ঠিক আছে অ মই বাৰু মাজে মাজে তোমাক কল কৰি থাকিম দিয়া ন অঁ অঁ বাই বাই দিয়া ঠিক আছে অঁ
কটাক কাকখন
আহ
আ
ঐ বোলা মোক কাক নোখোৱা হ'ল দেই।